হেল্ল' হেল্ল'
হেল্ল', অ শুনিছানে?
উম।
হেল্ল', মই। এনেই আছো।
অ।
বতৰটো ভাল কৰিছে বুইছানে?
আমাৰ ইয়াতো বৰষুণ ৰখিলে বাৰু এতিয়া।
অ নহয় আমাৰ আমাৰ কাৰণে ভাল এতিয়া পথাৰৰ দিন যে।
অ সেইটো হয় বাৰু।
তাৰমানে এই অ
মাটি কিমান বিঘা আছে?
চাই ছবিঘা আমা।
অ। চলকে নিজে কৰা নে বেলেগক ঠিকা দিয়া।
নিজে কও।
কেন তা মানে হাল চাল ট্ৰেক্টৰেদি বোৱা নে গৰুৱেদি?
নহয় আজিকালিতো গৰু নাইকিয়াই হৈছেগে আৰু গৰুদি বোৱা। টেক্টৰ দিয়ে বওঁ আমাৰ
অ
ট্ৰেক্টৰ মানে ট্ৰেক্টৰ নহয় আমাৰ পায়াৰ টিলাৰ এখন আছে
অ হয় নিকি
অ তাৰমানে আমি তোমাৰ বাৰিষা দিনত আমি ধানৰ খেতি কৰো
অ
তাপা আমি যেতিয়া মাঘলৈ আমি কাট উ কাটি মিল টো হৈয়ে যায় তাৰ আগতে হয় তাৰপিছত তাৰপিছত আমি আকৌ তাতে তোমাৰ খেতিও কৰো চব্জি তবজি লগাও
অ অ একে খিনি মাটিতে
অ তোমাৰ পাৱাৰ টিলাৰখন সেইকাৰণে নিজৰ কিনি থৈছো মানে সুবিধা হয় আৰু
অ
ভা হাল হাল টো বাবৰ কাৰণে মাটিটো ফালিবৰ কাৰণে
উম
লাহে ধীয়ে চাগে টেক্টৰ ল'মগে আৰু
তোমালোকৰ ভন্টিয়ে মোলে ফোন কৰি আছিলে
অ
সুধিবাচোন কিয় ফোন কৰিছিলে
তাকে মই সুধিব লাগিব
উম
তাকে এতিয়া মানে হেৰি হৈ আছে তোমাৰ কঠীয়া উঠোৱা হ'ল
অ
কঠীয়াখিনি উঠাই আছে এইকেইদিন
অ।
কাইলৈ উঠাই পেলাই হৈ যাব তাপা এইন ৰোৱনী বিচাৰিবলৈ আছে তোমাৰ আজিকালি ৰোৱনী পাবলৈ নাই নহয়।
অ
অকলেনো অকলেতো ছবিঘা মাতি ৰুই শেষ কৰিব নোৱাৰো নহয়
অঁ
মা বেমাৰীয়ে ভন্টীয়ে আক কলেজ থাকিব
অ সেইটোৱে
দাদা বেলেগ কামত যায়
তোমাৰ মানে খেতিৰ ওপৰত ইণ্টেৰেষ্ট আছে ন
নহ নিজৰ মাটিখন আছে যেতিয়া নিজে কৰো আৰু বেলেগক নো কিয় দিওঁ।
সেইটো হয় বাৰু।
উম তাৰমানে তোমাৰ লোকক দি পেলাই হেৰি কৰাতকে। যিক কণ পইচা তাতকে বেছি উ তাৰমানে আমি যিমানটো এতিয়া পাই আছো হয়টো ঘৰলে খাবলৈ ৰাখি পেলাই। ইটো যদি বিক্ৰী কৰি মেলিও দিওঁ আমি।
অ।
তেতিয়া তাৰ মানে তোমাৰ এনেকুৱা হয় তোমাৰ এইটো যে। হেৰি। তোমাৰ এইটো আমি যে দাৱনি লগালো ৰোৱনী লগালো ট্ৰেক্টৰে দি হাল বোৱালো। মৰণা মৰালো।
অহঁ।
সৈ বিলাক তোমাৰ তাৰমানে হৈয়ে যায়।
অহঁ।
উম।
হয়নে খেতি তাত ভালকেই হয় ন'?
উম খেতি ভালকে হয়।
উম।
উম। উম তাৰমানে আমাৰ আৰু নদী-নদী কাষৰ যে।
অ'।
কিন্তু এফালৰ পৰা এটা বেয়া হয়, তোমাৰ তাৰমানে এনেকুৱা বাৰিষা দিনত নদীৰ যদি বেছি উফান লৈ লয় অ'।
অ'।
তেতিয়া মানে মথাউৰি ভাঙি দিয়ে মথাউৰিৰ ছাইডতে আমাৰ মাটি মাথাউৰিৰ চাইডতে লাগি আছে।
অ' তেতিয়া হ'লে খেতিখিনি নষ্ট হৈ যায় ন'।
কি নষ্ট হৈ যায়।
এইটোৱে বেয়া কথা আৰু।
অ'।
উম।
তুমি খেতিৰ বাহিৰে আৰু বেলেগ কৰা নেকি?
খেতি বাহিৰে মোৰ ফাৰ্ম আছে ব্ৰইলাৰ ফাৰ্ম।
অ' তুমি মানে চবফালে মাথা মাৰি থৈছা।
অ' মাছৰ আছে।
অ' ফিচাৰী।
উম।
মীন পলন তুমি কিমান দিনৰ পৰা কৰিছা?
মই হ'ল দিন। তোমাৰ তাৰমানে আমাৰতো সৰুৰে পৰাই আছে মীল পালন মীন পালনৰ।
অ'
আমি সৰু পৰাই কৰি অহা বুলি ক'ব পাৰি।
তোমাৰ হাতত কেতিয়াৰ পৰা লৈছা?
মোৰ হাতত বেছি দিন হোৱা নাই মই তিনি বছৰমান হৈছে।
অ'-অ'। মীন পালনৰ পৰাওঁ ভালেমান পইচা পোৱানে?
উম মীন পালনৰ পৰা পইচাটো পাই বাৰু দেই নোপোৱাও নহয়। এতিয়া য'ত চব-চব ক্ষেত্ৰতে আকৌ মীন পালন বুলি নহয় যিমান ফালে তুমি যত্ন ল'বা সিমান তোমাৰ হ'ব। উম
মই আকৌ ভাবিছিলোঁ তোমালোকৰ বৰ্তা এজন আছে ন'
অ'
তেওঁ চম্ভালে নেকি পুখুৰী।
অলপ পুখুৰী তেওঁ চম্ভালে অলপ আমি চম্ভালো।
অ' তোমালোকৰ ঢেৰ আছে ন'?
উম
কেইটামান আছে?
অ' আমাৰ মুঠতে আঠটা, নটা আছে।
বাহ নটা পুখুৰী ডাঙৰ-ডাঙৰ নে গোটেইকেইটা?
চব ডাঙৰ-ডাঙৰ নহয় কিছুমান সৰু-সৰু আছে।
অ' তোমালোকৰ যে যোনটো পিছফালৰ পুখুৰী ন' সেইটো কি পুতিবা নে কি কাৰণটো ঘৰ বনাব লাগিব।
অ' সেইটো পুতিম লাহে-লাহে তাৰমানে যে তাৰমানে কোনোবা এটা পুখুৰী খন্দোৱাৰ কথা হৈ আছে। যিকোনো এটা পুখুৰী অলপ দ কৰাৰ কথা হৈ আছে তাৰমানে সেই, তাৰ মাটিখিনি আনি পেলাই ইয়াত পেলাই দিম আমি।
অ', অ',
উম,
ব নহলে সেইটো পুখুৰী বেছি ডাঙৰ কৰি দিবা আৰু। কি নেনে বেলাই দে উতিবা
অ',
তাৰমানে খৰালি কালতহে কৰিবা ন।
উম,
বাৰিষাত টো কৰিব নোৱাৰা।
নোৱাৰি-নোৱাৰি।
তেতিয়া মানে পিছফালে ঘৰ বনাবা আৰু ন।
উম,
ত মানে ক কি ন ঘৰ ডাইৰেক্ট চাট ঢালাই দিয়া বনালাহেঁতেন।
উম,
কিন্তু জেগা ওলাই গ'লহেঁতেন আকৌ।
অ',
পুখুুৰীটো নুপুতাহেতেনে হৈ গল হেতেন।
নহয় পুখুৰীটো এনেও পুতিবই লাগিব তাৰ পৰা বহুত দিগদাৰ হয় মহো চহো পৰা ধৰি লৈ।
উম, উম, এতিয়া পিছফালে বনালে চাঁত ধালায় বনাবানে নে নৰ্মলে আচাম টাইপৰ।
এ তোমাৰ এইটো কৰিবলৈ দিন আছে তোমাৰ পইচা লাগিব সেই মতে।
উম, সেইটো হয় বাৰু।
চাই লও, পইচা হলেতো চাদ ধালাই দিবলে মন আছে।
উম, আৰুতো এতিয়া দাদা বিয়া পাতিব। তুমিও বিয়া পাতিবা, পাতিবতো লাগিবই হয় নাই।
উম, সেইটোৱেই লগাটো লাগিবয়েই।
এনেই তোমালোকৰ ঘৰটো যদি ভালকে
উম,
এ চিলিঙি টিলিঙি লগাই ধুনীয়া ধুনীয়াকৈ ৰং চং দিয়া হয় তোলোকৰ ঘৰতো বহুত ধুনীয়া লাগিব।
অ' ঘৰতো লাগিব খালি পইচা ইমান নাই যে।
সেইটোৱে অ,
লাগি থকাই যে এইবিলাক কাম আমি আৰম্ভ কৰিছোহে লাহে-লাহে গোটাব পাৰিমহে।
তোমালোকৰ ন আমাৰো তেনেকুৱাই হৈ আছে দিয়া।
উম,
আমাৰো চব কামো হোৱা নাই পিছফালৰ অকণো আমাৰ বনোৱা নাই আমাৰো।
অ', তোমালোকৰ খালি এটাই ভাল যেনিবা তোমালোকে এতিয়ালৈকে মাথা মাৰি থাকিব লগা হোৱা নাই পইচা চইচাৰ কথা।
অ, সেইটা হয় আ বাৰু।
আমাৰ আগৰ পৰা মাথা মাৰি থাকিব লাগে যে সেইকাৰণে আমাৰ দিগদাৰ হয় অলপ।
উম, আমাৰ দেউতা মান অভ্যাস আছে।
উম,
দেউতাই পইচা জমা কৰে যিমা লাগিলে কিমানেই বেছি কষ্ট মানে কষ্ট। দেউতাহঁতত তথাপিতো মানে এক্সট্ৰাকে।
ওম
যোনাক খৰচ নকৰো বুলি থকা পইচা দেউতাহাতত থাকিবই।
ওম।
আও সেইকাৰণে দেউতাহাতত জমা থাকি কাৰণে আমাৰ মানে ইমান বেছি কষ্ট নহয়গৈ।
অ'
সেইদিনাখন সেইকাৰণে মো মোবাইল কিনিবলে যে লাগিব বুলি যে কৈছিলো তেতিয়া দেউতাই মোক বেছিকে লাগে বুলি উপায় নাইকিয়া চাগে সেই দেউতা জমা পইচাৰ পৰা উলিয়াই দিলেহেঁতেন
উম
কিয়দাচন মই কলো মোক যে কলে ত মানে মোক পিছত কিনি দিলে দামী কিনি দিম বুলি এতিয়াতো নিনো ঘৰ যোৱাৰ পিছত কিনি দিম বুলি কৈছে দামী এটা।
অ'
উম,
সেইকাৰণে মই ৰখি গলো।
অ'
তেতিয়া টো দামী কিনি দিম বুলিয়ে কৈছে
অ অ। হেল্ল'
অ 'কোৱা
তাকে এতিয়া কি ল'ম বুলি ভাবিছা ফোন
ওৱান প্লাছ কিবা নট
নট চি ই চিক্স নেকি।
ছিক্স এ কিবা এটা চি ই ছিক্স নে কিবা তেনেকুৱা এটা চাইছিলোঁ
অ।
আৰু নট ফাইভ এটাও চাইছিলোঁ।
নট ফাইভ টোতো সেইটো পুৰণা মডেল হয়।
অ সেইটো পুৰণা মডেল নেকি?
অ তাৰমানে এইটো ছিক্স অহা আগৰ হয়।
বুইছা?
অ - অ
উম। সেইকাৰণে মানে লেটেষ্টটো লোৱাই ভাল, সেই পুৰণাটো লোৱাতকে যোনটো নতুনকে আহিছে।
চাই দিবা চোন।
তাকে বস্তু খিনি তুমি তাত ভাল পাবা, পৰ্ণাটোতকে কিবা নহয় কিবা এটাতো আগবাঢ়ি অহা সেইকাৰণে তাক আগত আকৌ উলিয়াইছে।
অ।
উম। ভাল ভাল কিবা বস্তু আহিছে চাগে। কিবা কিবি ভাল ভাল বস্তু আহিছে চাগে, নহবা এনেই তোমাৰ হেৰি নকয় নহয় দাম বঢ়াই পেলাই নি দিয়ে উলিয়াই নিদিয়ে নহয়, কোম্পানী এটায়।
আকৌ নতুনকে ওলাইছে দাম বঢ়াই।
টু ছিক্স।
তই নে প্ৰথম অ এইটো চি কি চিক্স টো?
অ।
তামানে আগতেও ওলাইছিলে নেকি?
নহয় অ ফাইভ টো তাৰপিছত ছিক্স টো ওলাইছে। এনেইটো মোবাইল এটা উলিয়াই পেলাই দামটো বঢ়াই পেলাই নিদিয়ে নহয় কোম্পানীয়ে বোলো সেইটো কৈছো।
নাই ডাইৰেক্ট নট ফাইভ অকল চি ফাইভ নহয়, নদ ফাইভ টো কেনেকুৱা? সেইটো কিমান? তামানে
নট, নট ফাইভ টু?
আ।
হয়তো আগত ওলোৱা আকৌ তোমাৰ নট নট ছিক্স আছে এতিয়া নট ছিক্স। ছিক্স লাইট আছে।
অ শট ছিক্সটো